হেল্ল'।
নাই দিয়া কোৱাচোন।
অঁ বুলো আপোনাকে ফোন কৰি কি কৰি আছে বোলে, আপোনাকে খবৰটো লওঁ।
অঁ, ভাত, পানী খাই লৈ মানে অলপমান কাম বন কৰি মানে অলপমান এনেই আছোঁ।
অ, অ, এতিয়া পিছে ভাত পানী খাই কিনে অলপ বহি আছে।
হয়, হয়।
অহ '। আজি, মইো আছো ৰবা। এইমাত্ৰ মানে গাটো ধুই আহিলো। ইমান গৰম পৰিছে নহয় আমাৰ এইপিনে
অঁ, অঁ, অত ত গৰম পৰিছে। আজি অলপ বৰষুণ হোৱাৰ কাৰণে অলপ ঠাণ্ডা লাগিছে আৰু। সিমান সিমান গৰম নাই আৰু এনেই যিমান গৰম লাগে মানে। অলপমান কমিছে আৰু।
কমি হ'লেও মই গাটো ধুইা আহিলোঁ
অ, অ, এনেই হ উপপায় থাকে নে অ'।
অ, এইটো এইৰি অ, কিহেদি ভাত ফালে পিছে?
ভাজি তৰকাৰী এনেকৈ ভাত, ডাল এনেকৈ খালোঁ আৰু
অ' অ' মই বোলো কি কৰিছে একবাৰ ফোন কৰি আপোনাৰ খবৰটোৱে সোধো। বহুত দিন হ'ল ফোনে কৰা নাই আপোনাক।
মোৰো মনত পৰি আছে মই ফোন কৰিম কৰিম বুলি ভাবি আছোঁ মানে কৰিব পৰা নাই আৰু সময় পোৱা নাই।
অ' অ' কৰিব সিহঁতে অ' আপুনি অ' অ' টাইম পালে ফোনটো কৰিব আপুনি?
অ'অ' কৰিম- কৰিম -কৰিম।
অ'- অ'- অ' ন আহ ভালে আছো দিয়ক। ঘৰ পিনেও ভাল আজি মানে ঘৰত নাছিলো নহয় এইপিনে অলপ ওলাই গৈছিলো। নাযাৱ যদি আহত। দেৰি হ'ল বোলো ভাতকেইটা খায় গা-পা এই ধুই লওঁ। অ' নাই আমাৰ মায়ে ভাত বনালে। অ' তাৰ পৰা আহি আৰু দেৰি হয়। আহি আৰু ভাত পানী বনোৱাত ইমান সহজ নহয়। আহোতে মোৰ তিনি অ দুটা বজি গ'ল নহয় ঘৰ আহি পাওঁতে। হে
অ' ঠিক আছে দিয়া।
কিবা কাম কৰি আছে নে? নে পঢ়ি আছে?
নাই মই পঢ়ি থাকা নাই মই মানে এতিয়া মানে পঢ়িছিলো মই আগতে এতিয়া মানে আৰু পঢ়া নাই এতিয়া মানে মই ঘৰতে আমাৰ তাঁতশাল আছে। গামোচাৰ বাতি, সেই গামোচাৰ বাতি আছে। গামোচাৰ বাতি এতিয়া গামোচ চাব বহাগৰ বিহুত বেচিলো আৰু আছে শালত থাকিলে এনেই ঠাক তে আৰু সেয়েই বুই লওঁ।
অহ, অহ, গামোচা আপুনি কেনেকে দিয়ে?
মই গামোচা, গামোচা মাচৰাজৰ গামচা লৈ পেলাই দাম হয়। সৰু গামোচা, ডাঙৰ গামোচা। সেনেকে, সেনেকে দাম গামচা লৈ দাম হয়, বহুত ধৰণৰ গামচা আছে না।
অহ, মানে মোকো লাগিছিল মানে, অহ, মোকো লাগিছিল মানে দাম ঙৰ গামচাৰ সৰু গামচ চা দছখন দছখন কে।
অহ, মই গোটক, গোটৰ মহিলা নহয় গোটৰ বাইদ' লাখপতি বাইদ' লাখপতি বাইদেউৰ আগত ত' জানে নে?
অহ, ম ময়ো চেপতে
অহ, এই মানে সেনেকে গামোচাবোৰ এনেকে গোটত তাৰে কাপ পোৰ বুই ফেলে এনেকৈ গোটত পইচা দিওঁ আৰু বেংকৰ পৰা এনেকৈ লোন লওঁ লোন লৈ পৈ সেনেকৈ হাল বই মানে আৰু গামোচা বেচি সূতা আনি এনেকৈ আৰু গোটত কিস্তি দেওঁ।
অহ, অহ, ভালেই। কি অ' নহ'লে আপুনি অ', গামোচা গত ফটো মাৰি মোক আপুনি হোৱাত চবত দি দিব, মই আপোনাক ভাল লাগিলে আপোনাক, অ'। মই আপোনাক ক'ম দিয়ক লাগিলে।
আছে মাছ চাজত-মাছ চাছ পোৱা। সেনেকে, আৰু মাছ চাজত এনেক কে ভাল আৰু গামোচাকেইখন ডাঙৰ, ফুল চুল ধুনীয়া আৰু, ফুল আছে বুটা আছে।
মোৰো মানে সেই নিজৰ, অ', নিজৰ মানে কাপোৰৰ দোকান আছে নহয়, ভাল লাগিলে মানে মই ৰাখ
অ', মোক সেনেকুৱাই কাষ্টমাৰ লাগ গে মই এনেকুৱা হ'লে মানে ভাল পাওঁ আৰু, মানে দোকানত যি হয় পালে মই পইচাটো পুৰা টাইমত পাই গোটত পইচাটো দিব পাৰোঁ।
অ', লাগিলে আপোনাক বাৰু মই পাঁচ টকা দশ টকা অলপ বেছিকেই দিম। কিন্তু সেই কাপোৰে কিন্তু অ', কিন্তু ফুল ভালকৈ স্পষ্টকে লাগিব আৰু।
একদম বিহাৰী মেচিন ভাল দামী মেচিন আমাৰ ফুল একদম স্পষ্ট আৰু ইগিলা আমি আগৰ পৰাই শাল বোৱা মানুহ নহয় আগতে মানে লগ তাহুনৰ আগতে মৈ গিলাক আমাৰ পাতৰ হাল আছে অৰ্জিনেল ভাতি, মানে ই লোক দাউনত কাৰণে মানে এইটো পাতৰ হাল এই পলিষ্টাৰৰ ৰিহা এইবিলাকৰ মানে নহাই হৈ গ'ল মানে এতিয়া মানে আৰু গামোচাবোৰ, গামোচাতে ভাল এতিয়া গামোচাৰ বুলি সেফালে মই আৰু ভাল পাইছো আৰু সেইকাৰণে মই গামোচা পাতিয়ে শুই আছো আৰু এনেকে গামচা-চামচা চাদৰ মেখা খেলা মাচাজৰ চাদৰ, মেখেলা আৰু এনেকে পদ্মিনী সূতাৰ জোৰা এনেকে মানে আৰু বওঁ আৰু। দুইফালে আমাৰ ইয়াতে দু
অ'। এ পদ্মিনী সূতা জোৰাবোৰ কেনেকে অহ এনে পদ্মিনী জোৰাবোৰ কেনেকে বিক্ৰী কৰে?
অ' পদ্মিনী সূতা জোৰাটো আমি পোন্ধৰশ ষোল্লশ দুই হেজাৰ ভোটাযোৰ ভোটা লৈ লৈ দাম হয়। মানে আমি যদি সূটা দাম অলপমান বেছিকৈ হয় যদি অলপ সৰুকৈ দও, কমকৈ দওঁ, তেতিয়া অলপমান দামটো অলপমান পোন্ধৰশ ষোল্লশ এনেকৈ হয়। আৰু যিটো ধক ডাঙৰকে দেও সেইটো দুই হেজাৰ হয়। এনেকুৱা কাপোৰ লৈ পেলাই দাম হয় আৰু।
মানে মোকো মানে পোন্ধৰ বিশটা মান লাগিছে পদ্মিনী মানে বিভিন্ন অন্য ৰঙ কালাৰিঙৰ
অ অ অ। পাব পাব আমি এনেকুৱা আমি সালেই বওঁ মানে, আমি পদ্মিনী সূতা যেতিয়া বম ন', লগাম নহয় তেতিয়া আপোনাক বাৰু মই ফোন কৰি কম।
অ অ আৰু এটা কাম কৰচোন, আপোনালোকৰ ঘৰচোন আছে নহয় মোক আপুনি ঘৰত থ'ব দিবচোন। মাৰি কিনে, অ' মানে, অ' মানে ডিজাইনটো বা কেনেকুৱা আপোনোলো কি কৰে?
অহ'। ডিজাইনটো চাব লাগিব নে, আপোনালোকৰ দোকানত ধেহ দিয়া কথা।
অ' মোৰ মানে, মোৰ ফোনটো মানে আপোনালোকৰ দোকান এখনতে ৰ্ড থাকো আৰু। অ' এনেকে আ আপোনাক মই বাৰু দিম দিয়কচোন অলপমান।
অ' অ' অ' আমি মানে আৰু শালৰে মানে শাল আছে আমাৰ, সেনেকে শাল বৈ মানে আৰু ভাল
অ' আপুনি বিয়া হোৱা নে বিয়া হোৱা নাই?
বিয়া বৰ্তমান হোৱা নাই আৰু।
অঁ অঁ অঁ
আলো মানে এনকে পঢ়ি আছিলো এতিয়া মানে ঘৰতে তাঁতশাল আছে, গোটত সোমালো। এতিয়া গোটৰ গোটত সোমাই ফালে আৰু এনেকে কে হাল বিছো আছো আৰু গামোচাৰ বাতি
অঁ অঁ মানে মইয়ো পঢ়িও আছো মানে দোকানো চলাই আছো
অ' ঠিকে আছে এটাত ত কৰিবই লাগিব দেচোন যিকোনো এনেই আৰু থাকি ভাল নালাগে। কাম এটা কৰিলে ভাল লাগে।
আমাৰ ইয়াতে আপত দেখাই হ'ব নামপাৰা চকত ত' ওচৰতে আমাৰ দোকানখন। খাই বৰি অঁ অঁ অঁ অঁ অঁ
গৈছিলো যাওঁতে এনেকে মই দেখিছিলো দোকান খানে
অ অ অ তাতে ভাই বনী বুলি লিখাই আছে। অঁ সেইখনে অলপমান আৰু ইবাৰ ডাঙৰ কৰিছো আৰু ফনা এখন ভৰাই লৈছোঁ।
অ ভালে হ'ব দিয়ক। মানে মই আৰু তাৰপৰা আৰু কাপোৰটো দিবা অলপ সুবিধা হ'ব।
অ অ বা আপুনি কাৰোবা এনকে দি খেলাব পাৰে দোকানত কাপোৰ কি লৈ যাব কাৰণে,
অ আমাৰ আৰু এটা ভাই ভাইটি আছে ভাইটিক পোৱালে ভাইটিকে দিম ভাইটি নগ'লে মই হ'লেও দি আহিব পাৰিম।
অ অ আৰু আপোনালোকৰ হালধি খিনি খুতা লাগিব বা কিবা লাগিলে আপুনি আমাৰ দোকানত পায় যাব আতে
অ দ আমি পাৰিম দে মোক অ সত লাগিবই মই সূতা নহ'লে কেনেকৈ খাল বহিম, মোক সূতাটো আনিবই লাগিব, হ'ব বাৰু তাৰ পৰাই সূতাটো লৈ আহিম।
অ অ আপোনাক বাৰু মই, কেতিয়াবা অ বাকিত ও দিব পাৰিম। কেতিয়াবা আপোনাক আপোনাৰ কাটি। দিব পাৰিব নহয়।
অ' আৰু মই সেই ঊল ঊলৰ। ঊল লাগিব, মাচ ৰাছ সূতা লাগিব তা আমাৰ দিক এনেকে বহুত সূতা লাগে। মানে আৰু এনেই নাথাকো মানে, আৰু শালত ত' হেৰি কাৰনে গোটত এই পইচা দিবা লাগে শাল বৈ পিলে। এনেকেই মই চলাও। মাৰ-দেউতাহঁতৰ লগত ইমান কথা নাই আৰু গোটৰ কাৰণে।
অ' কেতিয়াবা আহিব পাৰিলে আহিব আপুনি আমাৰ ইয়ালৈ।
অ' যাম যাম যাম।
অ আহাৰ আগতে আপুনি এটা ফোন কৰি হ'লেওঁ কৈ দিব।
অহ, হ'ব, অহ, অহ, ভাইটিৰ লগটো যাব পাৰিম, ভাইটি টি অ', ভাইটি থাকে ঘৰত মানে, অলপমান ঘূৰা-ফুৰা অলপমান
অ', অ', আহিব, আহিব ব' আহিলে, আগবেলাই আহিব পাৰিব। মোৰ মানে, এৰিয়াচোন অ', সি বুলি কক কলেজো যাব লাগিল, দোকানো চাব লাগিল। আৰু ভন্টিও তাইৰো স্কুল আছে, অ', তাইৰো মানে পৰীক্ষা আহি আছে, মোৰো কলেজৰ পৰীক্ষা আৰম্ভ হ'ব নহয়, মানে অলপমান আই আপোনাক ফোন কৰি ভাল হয় দিয়কচোন।
কম, কম
অ', এতিয়া আৰু দোকানজন বন্ধ কৰি কিনে আৰু দুয়ো দুয়োজনী আৰু ভাত পানী খাই আৰ তাই আৰু শুলে আৰু আৰু মই এতিয়া কাষতে বহি কিনে এই কৰি আছোঁ। বোলে কি কৰোঁ, আপোনাকে বোলো মই ফোন
অ', মই এনে ভাত পানী খাই বৈ অলপ ৰেষ্ট লৈ আছিলোঁ। এতিয়া মানে আৰু এইবাৰ শালত বহিব লাগিব, কেইটামান মহুৰা বতিব লাগিব, বনকৰ মুহুৰা, ঊলৰ মুহুৰা, গামোচাৰ ফুল মাৰা গামোচাৰ ফুল মাৰা ফুলৰ মুহুৰা বতিব লাগিব আৰু সেই মুহুৰা বগা, বগা সেয় মাছৰাজৰ সূতা সেই মুহুৰা পতি ফেলাই এতিয়া শালত বহিম আৰু। দুই ঘণ্টা, তিনি ঘণ্টা মান বহিম আ বু
অহ', এনে চাহ খালে নে নাই পিছে আপুনি?
অহ', চাহ-চাহ খাৱা নাই এতিয়া খামেই মানে আৰু।
আমাৰ মানে চাহতে হাত
অহ', অহ, আমাৰো অলপ দেৰি হয় ভাতকিটা ভাত খাওঁতে অলমান দেৰি হয় আমাৰ অহ। তেনেহ'লে আমাৰ আৰু চাহ খাতে দেৰি হয়। ভাত খাওঁতে দেৰি হয়।
তে আৰু কাম-চাম কৰি থকা যায়টো চাহতে মানে দেৰি হৈ যায় আৰু, আমি দোকান বন্ধ কৰি কিনে সাত আঠটা-আঠটাত আৰু আহি পাওঁ আৰু আহি কিনে আৰু দিয়কচোন গা-পা ধুই আৰু চাহ খাব ইচ্ছা যায় ক'ত
হে অহ-অহ-অহ, আমাৰ অহ, ভাত খাতে ৰাতি ৰাতি দহটা বাজে।
অহ', অহ। অহ।
ৰাতি ভাত, আছোঁ আছোঁ।
আপোনাৰ ঘৰ কোন খিন্তিত বুলি কলে?
আমাৰ ঘৰ ইফালে এই হাজোৰ পাৰে এনেকেইে সোমাই আহিব লাগে হাজো মাক মন্দিৰৰ পৰা মাধৱ মন্দিৰৰ পৰা এনেকে সোমাই আহিব লাগে আৰু ইফালে ৰামদিয়া বুলি কয়
অহ, অহ, অহ, অহ ৰামদিয়তে ওচৰতে অহ, তাতো আমাৰ সেই আছে তাতেও তোমাৰ আলহী ঘৰ আছে।
অহ। আহা-আহ-আহিলে আহিবচোন আমাৰ ততে।
অহ, অহ তোমাৰ মামা আমাৰ মামাতো তাতো ঘৰ আছে নহয় মামা দুটা আছে তাতে অহ, তই গৈ থাকো পিছে তাতে ৰামদিয়াৰ পিনে। অহ, তাতে, অহ, অহ, অহ আমি গৈছিলো আমি যোৱা মাহত তাতে ফুৰিব গৈছিলো। নহয়, আমি আমাৰ আমাৰ ভন্টি আৰু মই দুইজনী
অহ' অহ'
অহ' আপোনাৰ এড্ৰেছটো দিলে আমি তাতে সোমাই আহিব পাৰিলো হয়।
অহ' দিম দিয়া।
ঘৰ বাৰ কেনেকুৱা ডিজাইনৰ, শাল।
অ' অ' অ' চাহ্য কব আমাৰ তাতে কেনেকুৱা হাল কেনেকুৱা আমাৰ মিচ